হেল্ল'।
অঁ', কি কৰিছা?
এনেই বহি আছো। একো শব্দ শব্দ যোৱা নাই নহয় ন' মানে বেকগ্ৰাউণ্ডৰ, বেকগ্ৰাউণ্ডৰ শব্দ যোৱা নাই নহয়?
নাই অহা, নাই অহা।
উম।
কি কৰিছা?
এ' বহি আছোঁ। তুমি কি কৰিছা?
ভাত খালা নে নাই?
অঁহ', -অঁহ ভাত খোৱা হ'ল বাৰু দেই। তোমাৰ হ'ল নে নাই?
অহ। হ'ল, হ'ল। এ' ৰাখি বা তাৰপিছত লাডু তাৰপিছত ককা আহিছে। ভাত খাবলৈ আহিছিলে। ৰাখিবা, লাডু ভাত খাব মাতিছিলে।
অঁহ', -অঁহ', -অঁহ', - শুনি আছোঁ, শুনি আছোঁ, মই শুনি আছোঁ। উম।
এতিয়া মইও তালৈ যাওঁ।
উমঁ। কলে যোৱা? মানে ৰাখি বা হঁতৰ ঘৰলে।
ৰাখিবা ঘৰলে।
অঁহ', -অঁহ', -অঁ', -।
তা'তে থাকিম গে আজি।
আচ্ছা-আচ্ছা। ভাত তোমালোকৰ ঘৰত খালে, তুমি এতিয়া থাকিবলৈ যোৱা।
মইতো থাকিব যাম।
আচ্ছা।
উম-উম।
লাকি বা যোৱা নাই নি?
নাই-নাই। লাকি বা যোৱা নাই, মইও যাম লাকি বা লগত।
ক'লে? তালে।
উমঁ। তাৰপিছত আমি পৰহি যাম নেকি।
কিমান দিন মান থাকিবা?
এতিয়া, এতিয়াটো কৈছে দুদিনমান থকাকে যাব লাগিব। জানো এতিয়া কি হয়, কেইদিনমান থকা হয়।
তুমি জানো তেজপুৰলৈ নাযাবা?
তেজপুৰলৈ মই সাতাইশ তাৰিখে যাম, নহয়-নহয় মই চতিয়ালে যাম। কেতিয়ালে?
চতিয়াত কোন আছে?
নাকি বা ঘৰ, শাহয়েকৰ ঘৰ।
অহ', -অহ', -অহ', -।
বিয়া হৈছিলে তালৈ।
জানিছোঁ-জানিছোঁ। মানে মই তালে- তাৰ কথাই সুধিছো হেৰি কি আচ্ছা সাতাইছ তাৰিখ অ', আজি কেই তাৰিখ হ'ল ন তেৰ অ', দিন আছে বাৰু।
দিন আছে।
তথাপি তো মানে ক'বালে যোৱাৰ আগত ধৰাচোন বহুত কিবা-কিবি থাকে ন।
থাকে অ', নাই মই চব কৰি থৈছোঁ বেগ চেগ বান্ধি
আচ্ছা, আচ্ছা।
চব ৰেডি মাত্ৰ তুলি চিলি কিখন
ল'লা বেছিকৈ
লৈছোঁ, লৈছোঁ, লৈছোঁ মানে নাই এতিয়ালৈকে কি হ'ল জানে তাতে গৈ কিনিম বুলিহে লোৱা নাই কাৰণ মই সাতাইশ যাম যে
আচ্ছা, আচ্ছা মানে সাতাইছ তাৰিখৰ সাতাইছ তাৰিখৰ পৰা ক্লাছ নহয় নেকি।
নহয় এক তাৰিখৰ পৰা হ'ব।
অ', অ', বিশালৰ পৰা লৈ ল'ব পাৰিলে নহয় অলপ।
উম বিশালৰপ পৰা তাতে লৈ ল'ম।
আচ্ছা, আচ্ছা।
উম, উম।
নহ মান ইয়াত ইয়াত ল'লে ধুই মেল লৈ ল'ব পাৰা নতুন কাপোৰবিলাক আকৌ তেনেকৈ পিন্ধিব পাৰে।
দেয়া অ'। খালি তাতো চিন্তা নাই বাৰু।
তাকে।
উম।
সিহঁতৰ ঘৰত কোনোবা কাম মানুহ আছেনে?
আছে, আছে। কাম কৰা মানুহ আছে আৰু মানে পি জিটো কাম কৰা মানুহ এজনী দিব যে।
কাপোৰ চাপোৰো ধূই দিব নেকি।
কাপোৰ চাপোৰ মানে বেলেগৰ ধূই নিদিয়ে আৰু।
তোৰ ধূই দিব মানে তোমাৰ ধৈ দিব।
ধূব মানে জিন্স জিন্স হেভি কাপোৰ বোৰতো এনেও ধূব নোৱাৰম ন। আগতেও তেনেকে ধৰাই দিয়ে যে
উম, উম।
তেতিয়া মানে এতিয়াও ভালে হ'ব আৰু সেইটো এটা সুবিধা হ'ব। শীত মই ভি আই পিটো
সিহঁতৰ মেচিন আছে যদি সিহঁতৰ মেচিনতে ধূই ল'ব পাৰিবা।
উম, তাকে বাৰু নাই মেচিন নাই হাতেৰে ধোৱে।
আচ্ছা, আচ্ছা।
উম। তাকে।
তাকেহে আৰু ভাত পানী কিহেৰে খালা?
ভাত পানী আজি মাংস।
হা
মাংস আজি।
কি মাংস?
উম কি মাংস জানো মোৰ মতে কইব্ৰইলাৰ হ'ব নেকি। ব্ৰইলাৰ টো নহয় উম।
ববুহঁতৰ পৰা আনিলে আনিম।
নহয় দোকানৰ পৰা যে কটা
আচ্ছা আচ্ছা।
উম
হেৰি কি আছিলে তোৰ এতিয়া গৈ আছে নেকি?
নাই যামহে।
অ অ অ।
চবে কথা-পাতি আছে যে হোটেলত কথা তেওলোকে
তাকেহে। লাগ পা আহিছিলে নাই?
আহিছে তাৰ লগতে যাম।
লাকি বাঁহত কাৰ লগত যাব?
লাকিবাই-ময়ে ৰাতে যাম বাইকত।
অ অ, আৰু মানে-
ককা এ চাইকেল লইছ- চাইকেলত যাব চাইকেলচ। উম
মোৰো আগৰ আগতে যে চাইকেল চলাই ঘূৰি ফুৱা দিনবিলাক ইমান মনত পৰে আমাৰ পপতটোৱে শুই শুলে-শুলে। সি আজি সন্ধিয়াৰ পৰা শুইছে।
অ, সন্ধিয়া পৰা শোইছে।
অঁ
উম
সি সন্ধিয়াৰ পৰা শুইছে-শুইছে-শুইছে-শুইছে এতিয়ালৈকে উঠা নাই।
অঁ মই ভাবিছো কিবা এটা লোৱা নাই। মুখত ঘহিবলে, এ নলও বাদ দিয়া।
মান তালে লোৱা নাই লাকি-বা'হঁত ঘলে।
উম্ মুখত ঘহাটো লৱা নাই মোৰতো বাদ দিম। এইটো নালাগে? হ
কিয়া ময়ো ফেচৱাছ এটা অৰ্ডাৰ দিছোঁ।
অ' ন দৰকাৰ হলে নাহে মই সেনাখন সুধছিলো দেৰিকে আহিব বুলি মোক সোনকালে আহিলে। উম উ কিহত দিছা? কিহত দিছা? ফ্লিপকাৰ্টত, নাইকাট দিবাচোন সোনকালে আহে।
এ নাইকাট আকৌ মই ঘহা বস্তু বিলাক নাপায় ন জৰ্দানৰ।
অ' জৰদানৰ নাপায়। উম
মিছ্ব'ত, ফ্লিপকাৰ্ট, মিন্ত্ৰাটো আছে দেই কিছুমান। মিন্ত্ৰাটো দিছে জৰ্ডানৰ বস্তু।
উম
কিন্তু এই হেৰি নাইকাত নাপাব ম
নাইকাট নাপাবা অঁ।
নাইকাটতো নাইকাৰ হেৰি বিলাকহে বেচে।
হ হয় বাৰু।
নাইকাটো কচমেটিকৰ ব্ৰেণ্ড, ব্রেণ্ড হয় নে ফ্লিপকাৰ্টৰ নিচিনা এপ হয়?
ফ্লিপকাৰ্টৰ নিচিনা এপ হয়।
আচ্ছা আচ্ছা কচমেটিকৰ এপ হয়।
এপ হয় ওম, হুম
মই ভাবিছিলোঁ নাইকাটো ব্রেণ্ড হয়, সিহঁতৰ নিজৰ বস্তুকে বেচি
উম।
হা?
অঁ কি কৈছা?
মই ভাবিছিলোঁ নাইকাটো ব্ৰেণ্ড হয় সিহঁতি নিজৰ বস্তুকে বেছে বুলি।
অঁ, নহয় নহয় নাইকা‌ তুমি কৰি বছ অঁ
ময়ো বহু দিনলে ভাবিছিলো হেৰি মানে বহুত দিনলে নাইকাটো ভাবো যে বহুত দাম হ'ব। বস্তু তেনেকে তাছত যেতিয়া হেৰি কৰিলো তেতিয়া ঠিকে আছে মানে, বহুত অপাৰ দেখাইছে। ব ম মহ আ অ মই মানে পোন্ধৰ নহয় নহয়। মোৰ দুইহেজাৰ টকা প্ৰদাক আ মই তেতিয়া হেৰিত অফাৰ আহিছে মোৰ। কিমান জানা? উম, চাৰিশ পঞ্চাশ টকা অ'ফ মানে সেইটো অ'ফ।
অ'ফ আহিছে।
অঁ, বাঢিছে তাৰপিছত সেইটো অহাৰ পিছতে আকৌ মোক নেক্স কোপন আহিছে। তাৰ পিছত অঁ, ধৰা তেনেকে আকৌ অৰ্ডাৰ দিলে মানে এবাৰ অৰ্ডাৰ দিলে মোৰ পোৰা ফিফটি পাৰ্চেন্ট অ'ফ আহিব। তেনেকুৱা কে আহে।
এদিনাখন এটা কথা হ'ল দেই, আ মোৰ মানে চিনাকি বা এজনী এ তাই মানে জমেটৰ পৰা কিবা অৰ্ডাৰ দিছিলে হা। মানে এ খানা অৰ্ডাৰ দিছিলে, তাই অৰ্ডাৰ দিছিলে এশ কিমান টকা, এশ বিছ টকাত
উম।
কিমান পিচ আহিছিলে? তাই এনেই মানে অফাৰেই আহিছিলে হাঁ এশ বিছ টকাত বিছ পিচ হেৰি চিকেন প'কৰা।
অঁ।
অঁ, তাৰপিছত আৰু তাই অৰ্ডাৰ দি দিলে বিচ পিচ চিকেন পকৰা এশ বিশ টকাত।
উম।
তাৰপিছত আৰু তাইলে আহিলে পাৰ্চেলটো। তাৰপিছত পাৰ্চেলটো খুলি চাইছে কি জানানে? এটা চিকেন ৰোল, এটা চিকেন বাৰ্গাৰ।
অঁ
পিছত আকৌ শুনা। তাৰপিছত আকৌ তাইটোতো তাইকটোত চিকেন পকৰা অৰ্ডাৰ দিছিলে। আহিলে সেই দুটা বস্তু। তাই সেইকাৰণে দিলে কমপ্লেন।
অঁ।
তাৰপিছত কমপ্লেইনট দিয়াৰ পিছত, তাই উল্টাই ওৱান টুৱেণ্টিৰ ভাউচাৰ পাইছে, মানে নেক্সট অৰ্ডাৰত ওৱান টুৱেণ্টি ট'টেলি মাফ।
ওৱাহ।
তাৰ পিছত আকৌ এক্সট্ৰাকে সেই ফুড খিনি তাইকে খাবলে দিলে।
অ।
তাৰপিছত তাই কৈছে এ মই মই দামীহে পালো মানে এশ বিশ টকা- কিয়াটো নহয় ন চিকেন ৰোল এটাই এশ বিশ টকা ল'ব। তাৰ লগত আকৌ চিক চিকেন বাৰ্গাৰ এটাও আছে দুইটা মিলাইটোতো আঢৈশ টকা মানৰ বস্তু ন সেয়া।
অ।
ত' তাই আঢৈশ টকা বস্তু এশ বিশ টকাত পাই গ'ল আকৌ এশ বিশছ টকাটো ঘূৰাইও পালে।
অঁ' সেইটোৱেই।
এনেকুৱা ভাগ্য মোক লাগে ভাই।
মোৰতো একো আপত্তিয়ে নাই, মোক যদি মানে- ধৰ মই যদি অৰ্ডাৰ দিছোঁ চিকেন ৰোল আহিছে যদি চিকেন ম'ম'- যদি পইচাটোও ঘূৰাই দিছে খাবলৈও পাইছোঁ, মোৰ কিবা এটা হ'লে হ'ল মুঠতে চিকেনৰ হ'লেই হ'ল।
অঁ, চিকেন হ'লে হ'ল খালি।
উম চিকেন মেন্দতৰি।
অকমান চাউণ্ডটো আহিছে ন'? অ'।
নাই অহা বাৰু। ঠিক আছে মই কৰি আছোঁ ৰ' পিছত।
ঠিক আছে হ'ব দিয়া।